হেল্ল' হেল্ল'
হয় মেম কওক
অ কি কৰি আছে
বৰ্তমান এনেই আছো একো কৰা নাই
অ ভালে চাগে খবৰ ন
ভালে আছোঁ
অ গৰমৰ বতৰ কি মোৰ খবৰ ভালেই এ গৰমত যোৱাকালি ইমান গৰম দিছিলে একদম মূৰৰ বিষত পৰি আছো ঔষধ পাতি খালো এতিয়া অলপ ভাল পাইছো আকৌ গৰম দিছে আজি আৰু কি হয় গম ঠিক নাই আৰু
আজিতো কাইলৈ কাইলৈ থাকি কালি থাকি আজিটো অলপ কমেই গৰম নহয় জানো ৰ'দটোও বেছি ওলোৱা নাই এনে অলপ গৰম মাৰিছে সেইটো হয়
অ গৰম লাগে বহুত গৰম এ কালি মাৰ ঘৰত গৈছিলোঁ গৰমতে আৰু আলহী খাব গ'লে কাপোৰ কানি পিন্ধিলে বেছি গৰম
উম মা ঘৰত কি খোৱালে কালি আলহী খাব গৈছিলে যে
এ বহুত কিবা কিবি বনালে গৈ পালো তাইক চাহ দিলে তাৰ অলপ পিছতে চেৱৈ বনালে চেৱৈ বনোৱা পিছত এ এইবিলাক মিহি মিহি চেৱৈ যে গাখীৰ দিলে নাৰিক কল দিলে কাজু বাদাম এইবিলাক দি বনালে তাৰপিছত সেয়া খালো খোৱাৰ পিছত দুপৰীয়া সাজ টো ৰান্ধিলে দুপৰীয়া ৰান্ধিছে মাছ পিটিকা কৰিছে আৰু আৰু দালি বনালে কোমোৰা কোমোৰা অলপ হেৰি কৰিছে আৰু তেলত দিছে নিমখ জলকীয়া খিনি সৰু সৰুকে কাটি যে তেলত দিয়ে অ অ অ এই বৰা বুলিয়ে কয় সেইটো চবে বৰা নকয় কিছুমানে তেলত দিয়া কয় অ তেনেকুৱাকে বনালে তাৰ পিছত তাৰ পিছত অ ডাঙৰ কোমোৰাটো কাটি অ মাংস আছিলে মাংস দি বনালে ধুনীয়াকে উঘাই লৈছে আৰু অলপ সিজাই লৈছে সিজাই লৈ তেতিয়া মাংস মাংসৰ লগত দিছে বহুত ভাল লাগিছে আৰু খাই সিহঁতক ঘৰতে উ ঘৰতে ৰুইছিলে যে এ কোমোৰা গছ বহুত গছ গছনি ৰুছে সিহঁতে সে খেতি কৰিছে আৰু অলপমান মানে তিয়ঁহ ৰুইছে তিতা কেৰেলা ৰুইছে আৰু গাঁৱলীয়া ভাত কেৰেলা বুলি কয় সেইটোও ৰুইছে পাছত আকৌ পানীলাও ৰুইছ একে কোমোৰা ৰঙালাও আকৌ মাকৈও কৰিছে অ অ বহুত পাচলি ৰুইছে ভাল লাগে খাই খেতিয়াও নহয় অলপ ঠাই বেছিকে আছে যে সেইটো কাৰণে কৰি দিছে আৰু গাঁৱলীয়া বস্তু খাই মানে ঘৰুৱা বস্তু খালে সোৱাদটো বাঢ়ে অ আৰু সাৰ চাৰ নামাৰে যে বহুত ভাল লাগে
উম হয় হয়
সাৰ নমৰাটো বহুত ভাল লাগে আৰু সিজালেও মানে সোনকালে সিজি যায় যিটো বজাৰৰ পৰা কিনি অনা যায় সেইটো ইমান পোৱা নাযায় আৰু অ পতকে সিজি নায য আৰু সোৱাদটো অলপ কম খাবলৈও ইমান ভাল নালাগে কিন্তু ইহঁতৰ ঘৰত যিটো কৰিছে সেইটো মই লৈ আহো প্ৰায় লৈ আহো খাওঁ আনি বহুত ভাল লাগে কালিও আনিছো পানীলাও এটা অ বহুত ভাল লাগে খাই এতিয়া গৰমৰ দিনত পানী অলাও খালে গা টো অলপ ঠাণ্ডা পৰি থাকে ভালেহে খাবলৈ
হয় নেকি না আগৰ দিনৰ মানুহ বিলাকে কৈছে পানী এল বোলে যেতিয় পৰা গা গৰু গাত মাৰে কেতিয়া পৰা পানীলাও নাই
সেইটো সেইটো নহয় সেইটো হৈছে অসমীয়া মানুহ বিলাক যি কেইডাল গছৰ পৰা পানী লাও গৰুৰ গা ধূৱাই সেই কেইডাল গছ মানে সিহঁতে চিনাকি কৰি ৰাখে তেতিয়া সেই কেইডাল গছৰ পৰাহে উ পানী লাও নাখায় পানীলাও বা বেঙেনা এইবোৰ এইবোৰ সিহঁতে তেতিয়া সেই কেইডাল গছৰ পৰাহে নাখায় বাকী গছ বিলাকৰ পৰা খায় আৰু এতিয়া আ আগতে আৰু আকালৰ দিন আছিল কিন্তু ঘৰুৱা খেতি বাতি বহুত আছিল ঘৰত মানুহে গছ গছনি আৰু প্ৰায় পাচলি ঘৰৰ পৰা খাই এতিয়া কিনিব পাই এতিয়া কিনিব পালে মানে কিনি আনি সিহঁতে এইবিলাক মাৰি দিয়ে আৰু ঘৰৰ গছ বিলাক তেনেকুৱা কামত ব্যৱহাৰ নকৰে আৰু নকৰেই উম নকৰে তেতিয়া মানে সেই ঘৰৰ গছ কেইডাল খাই থাকে আৰু বজাৰৰ পৰা অনা খিনি গৰু গাত মাৰি দিয়ে অ লাও অ লাও বেঙেনা এতিয়া আৰু গ'লে বহাগ
এনে হেৰি খেতি ধান নকৰে নেকি কি ধান এইবিলাক হেৰি খেতি নকৰে নেকি
কৰে কৰে এইবিলাকো কৰে এতিয়া পানীয়েে নাই খেতি কৰিবৰ কাৰণে কিছুমান মানুহে মেচিন চলাই পানী দি কৰিছে হলেও মেচিনৰ পানীটো বেছি ৰাখিব পৰা নাযায় তলৰ পিনে শুকাম যে মেচিনৰ পানীটো ৰাখি ৰাখিব পৰা নাযায় আজি দিলে কাইলৈ আকৌ দিব লগা হয় সেইটো আকৌ দিব লগা হয় কিন্তু এতিয়া আমি উ এ যদি পানীতটো হ'ল হয় তেতিয়াহ'লে ইমান দৰকাৰ নাছিল আৰু আৰু কষ্টও নহয়।
নহয়।
ওপৰতে পোৱা পানীত। ত খেতি কৰিলে ভালেই হয় এইটো এটা সাৰুৱা পানী হয় সাৰুৱা পানী। তাত খাৰো কমকৈ লাগে আৰু এনে যদি প মেচিনত। পানীতো দিব লগা হয় সেইটো পানীত ইমান ৰস নাই আৰু ইমান। খাৰ চাৰ নাই অ যেনে। চলে আৰু মানে এ উপায় নহলেতো সেনেকেই কৰিব লাগিব। প্ৰায় মানুহে কৰিছে। প্ৰায় মানুহে কৰিছে আৰু আমিও কৰিব লাগিব তেনেকে এতিয়া কঠীয়া পাৰি থৈ দিয়া আছে। হাল মাৰিম বুলি ৰখি আছে কিন্তু বৰষুণ নে বৰষুণ বহুত ধৰে। বহুত ধৰে বৰষুণ যাক কিন্তু।
দহ জেগাত অলপমান হৈছে চাগে পানী কিন্তু আতি জোগাত হোৱা নাই হ। হলেও কিছু মানুহে হেৰি দি পেলাই ৰুইছে। এ মেচিনৰ পানী দি দি কৰিছে খেতি নহ'লে নোৱাৰিব নহয়।
উম এনে পাৰা নাযায় এতিয়া দত। ঠাইত যিমান মানুহ আছে কিছুমান মানুহৰ অসুবিধা হৈছে খেতিৰ কাৰণে। পানী বেছি হৈ গৈছেগৈ কিন্তু আমাৰ এইটো অলপ ওখ ঠাই যে ওখ ঠাইটোত পানীয়ে নহয়। পানী হ'ব নেকি যে এ বৰষুণ। কৰিলেও পানীতো নৰেয় তেতিয়াও যায়গৈ এতিয়া বেছি ধাৰাষাৰ বৰষুণ হ'লে। এতিয়া ৰয় আৰু পানীতো অ এতিয়া ধাৰা। ষাৰ বৰষুণ নাই অলপ আহে নাইকিয়া হয় অলপ আহে আকৌ নাইকিয়া হয় বৰষুণ যাক আহে। সেই বহুত যোৰেৰে। ধৰে কিন্তু নপৰে তেনেকে তেনেকে নপৰে। আহিব অ বহুত অ। আমাৰ পিনেও অহা নাই বহুত বিজুলীত ঢেৰকনি মাৰি আছে। কিন্তু বৰষুণজাক অহা নাই নহলে যোৱা ৰাতি। বহুত কষ্টত পাৰ কৰা।
পাৰ কৰা গ'ল মানে যোৱা ৰাতি বহুত গৰম মাৰিলে।
বহুত গৰম মায়িছে। অ এ কিন্তু ৰ'দৰ তাপতো এনেকে ঘৰৰ ভিতৰত মানে আৱ। দ্ধ হৈ থকা নিচিনা হয় যেতিয়া ৰাতি হৈ যায় আন্ধাৰ হৈ গলে মানে এই গৰম। মানুহৰ গাতহে যেন বেছি দে লাগে তেনেকোৱা হৈ যায়। তেনেকোৱা হৈ যায় সেইটো কাৰণে গৰমতো মানে ৰাতি বেছি অনুভৱ হৈ যায় দিনত কামে কাজে থকা যায়। ৰাতিহে অলপ আৰু। হেৰি পোৱা যায় জিৰণি লোৱা যায় তেতিয়া মানে গৰমটো যেন একেবাৰে আগুৰি ধৰিছে। তেনেকোৱা লাগি যায় গৈ উম। অ এতিয়া আপুনি কি কৰি আছে।
মই কি কৰিম মই এনে বিছনাত বহি আছো গৰমো লাগিছে দেচোন মোক গা। টো অলপ অসুস্থ আলহীও দুটা আহিছে।
অহ।
এতিয়া আলহী দুটা পালিবও লাগিব এ আৰু ঘৰত এজনী ৰোগী আছে আৰু। আৰু যেনে বেমাৰী মা আছে।
অ অ অ।
সিহঁতকো পালিব লাগে নিজেও অসুস্থ এ আছো কিবা কৰি আৰু কি কৰি। থাকিমনো আৰু ৰাতিপুৱা চাহ পানী খাই। উঠিছোহে এতিয়া আকৌ ভাত পানী বনাওগৈ খামগৈ।
অ। এ মইয়ো চাহ পানী খাই খোৱাৰ পিছত মানে হেৰি কৰিলো এ আমাৰ দে তাৰ জ্বৰ আছিল নহয় জ্বৰৰ কাৰণে মাছ ভত্তা কৰিলো ৰাতি বনোৱা দালি আছে আছিলে সেই সেইখিনিকে অলপ গৰম দিলো গৰম ভাত বনালো দেতাক খাবলৈ দিলো আৰু মানে আমিও খালো আমিও খালো
অহ
উম তাৰপিছত খাই পেলাই মানে এ অলপ আৰাম কৰিছো আৰু
অ অ
এনে গৰমে গৰমে চবেই খাই দিলো একেলগে দেউতাই অকলে দিলে নাখাই যে তেতিয়া আৰু ভাবিলো গোটেইখিনিয়ে খাই দিও একেলগে ভাল পাব বেমাৰী মানুহ যেতি য়া এ বহুত জ্বৰ হৈছে কালি পুৱা জ্বৰ মানে সেই কৰি উঠিব পৰা নাই অ পানী তেনেকে পানী ধৰিব পোৱা লগা হোৱা নাই এ ডাঙৰ মানুহ যেতিয়া ইমান সৰু হোৱা
অ এনেই বেছি অলপ বেছিকে হৈছে যদি পতি দিব লাগিছিলে পতি দিয়া নিশ্চয় ভাল পালে হয়
আমাৰ মা আছে নহয় জানে প দিব কেতিয়া লাগে
অ অ নেমু চেপি পেলাই অলপ মিঠাতেল দিুটি হে ঘট নিদি মাৰি কিনে হেৰি কৰিব লাগ লাগি মালিচ কৰিব লাগিছিল ভৰি তলত হাতৰ তলাত
আহ অ নেমু দি তে অ তেনেকুৱা বেছি জ্বৰ হলে কৰো মই তেনেকুৱা পী মিঠাতেল আৰু নেমু এটা কাপত মিক্স কৰি লৈ তাৰ পিছত নেমু যিখিনি চেপি দিয়া যি ফাল হাতত থাকে সেইফাল দি এ মানে পুৰা মোহৰি দিয় আৰু
অ অ সেনেকেই দিব লাগে অ সেইটো নিদিলে নহব
অ তেতিয়া মানে অলপ ঠাণ্ডা পৰে তাপতো বাঢ়ি হৈ যায় নহয় অলপ গা টো ঘামিছ আমি তেতিয়া মানে জ্বৰটো বাঢ়ি হৈ যায় আৰু উ এনেক কব
অ সে জ্বৰ বিলাকো বহুত বেয়া জ্বৰ হৈছে ন আজি আজিকালি বহুত বেয়াকে ওলাইছে য বিলাক
প্ৰায় মানুহৰে জ্বৰ হৈছে এইবাৰ বহুত শুনিছো অ সিদিনা মোৰ দাঁতৰ বি শষতে গ'লো চিভিলত তাৰপিছত চিভিলত গৈছোঁ যে প্ৰায় মানুহৰ জ্বৰ মানে লাইনত ইমান লাইন আছে যেন এশৰ ওপৰত হ'ব নেকি তেনেকুৱা মানুহ দুটা দুটা লাইন পাতিছে টিকেট কৰিবই ইমান লাইন তাৰ পিছত আকৌ ডক্টৰক দেখাবও আছে এই বহুত বহুত দীঘলীয়া লাইন অঁ
হয় তেনেকুৱা আজিকালি বেমাৰো বাঢ়িছে
অ মেডিচিন যি ঔষধ লোৱা যিটো কাউন্টাৰ আছিল সেই কাউন্টাৰতটো আৰু লাইন হৈ আছে তিনিটা লাইন মতা মানুহৰ দুটা মাইকী মানুহৰ দুটা
ত
আছে তম মানে দেখিব মানুহখিনিক দেখি দুখে লাগিছে মানে ইমান বেয়া বেমাৰত গৈ যদি ইমান দীঘলীয়া লাইনে পাতিব লাগে সিহঁতে বেমাৰ এখন ঘৰতে পালি থাকিলেও হব উম অ তেনেকুৱা হৈছে ঔষধ এডাল আনিব কাৰণে যদি গৈ ইমান দীঘলীযা লাইনে পাতিব লাগে কষ্ট দেখোন আৰু
বহুত কষ্ট হয় সেইকাৰণে কিনি খোৱাতে ভাল বুলি ভাবো আৰু মই ঠিক আছে হ'ব নহলে ৰাখো পিছত আকৌ লগ পাম আপোনাক
অ বাৰু হ'ব দিয়ক হ'ব দিয়ক মাৰিব আকৌ